কৰি আছে
এনেই আছো ৰবত চ ন
হয় নেকি চ ময়ো আছো ৰবা নাস্তা পানী খালা
আহ অ মানে আৰু কোৱা অ খালো মাই
হয় নেকি মইয়ো খালো মানে বহি আছো অ আৰু কোৱা এ অলপমান আজি পৰিৱেশৰ বিষয়েও কথা পাতিমনে ঠিক আছে আহ কি ক তোমাৰ মানে উ কি ভাবা তোমাৰ পৰিৱেশৰ বিষয়ে
কি আজিকালি যেনেকাত পৰিবেশ জানানে পলিউচনে আছে চাৰিওফালে নইজ পলিউচন এয়াৰ পলিউচন মানেৰা একদম চ কাৰণে মানে পলিচন এই নানা আৰু কি কম কোৱাচোন ইমান ভাল পৰিৱেশ
হয় হয় ঠিকেই কলা হয় হয় চাৰিওফালে এতিয়াতো প্ৰদূষণ শনে হৈ আছে আমি প্ৰদূষণৰ কাৰণে মানে মানে কি কৰিব লাগে মানে তুমি কি ভাবা
এই প্ৰদূষণৰ বিষয় মানে আমি এতিয়া কি গছ গছনি ৰুলেহে আমি মানে প্ৰদূষণমক্ত হৈ যাম আজিকালি গম হোৱা নে চ কতকে বেছি প্ৰদূষণ পত হৈ আছে মানে পলচন ল আছে তুমি দেলহী পঞ্জাব যাবাচোন বেছিক প্ৰদুখন জানাই নে একেবাৰে
হয় হয় ঠিকেই
ওলা ওলাই মানে তাৰ মানে একদম ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰো দ তাৰপিছত অক্সিজেন কাৰণেও নতুন নতুন ইন্ধন ওলোৱাইকে ইউজ কৰিবলগীয়া হৈ আছে আমাৰ ভাই ভাল যে আমি এ কি বোলে নৰ্থ ইষ্টত থাকো আৰু প্ৰদূষণ মুক্ত আছো হয় নহয়
হয় হয় তথাপিও আমাৰ ইয়াতেও মানে প্ৰদূষন হয়য়ে থাকে ন এতিয়া খৰালি কালত চাবা হয় হয় ইমান নাই এতিয়া খৰালি কালত ইমান বতাহ দিয়ে ধূলি বাৰ বালি উৰি থাকে ন এতিয়া চোৱা আমাৰ ইয়াতেও কিমান প্ৰদূষণ হৈ আছে ছে এতিয়া প নালা নালা ন নালাত আমি যুগৰ য থয়জি তাকে পেলাই দিও ইমান ত নালাৰ কাৰণে আ কি কয় হেৰি পানী প্ৰদূ্ষন হয় তাৰ পাছত আহ যেতিয়া গছ গছনি ন আমি যিমান পাৰো আমি গছ গছনি ৰুব লাগে ন
অ ৰুইব লাগে অ আমি চবকে এইটোকে শিকাব লাগে আমি অ ক্লাছ হয় স্কুলৰ ষ্টুডেণ্ট কেইটা হল টিউশ্যন আহি কিমানকেইটা হল গছ গছনি ৰোৱা উচিত হ'ব আমাৰ কাৰণে গোটেই স্কুল চাব লাগে কে জানানে
হয় এতিয়া আমি গছ গছনি অ হয় হয় অ আমাৰ ৰাষ্ট্ৰীয় গছ গছৰ নাম জানাই নে তুমি
অ কেলে নাজানিম জানিম
অ
আৰু যি বোলে অম তাৰ পিছত আৰু মানে আজিকালি যে ইমান যে উম এইটো প্ৰদূষণ হৈ আছে নহয় বাহিৰৰ ফালে আমাৰ বেছিভাগ ইয়াতে দেখা পোৱা গৈছে কি নিউজত হৈছে কি আ কি বোলে গুৱাহাটীত ইমান নাই মানে জানানে অসমত ইমান প্ৰদূষণ শুনাই গুৱাহাটীততো নহয় অসমত মানে বহুত কম পৰিছিল কিয় কি আমাৰ ইয়াতে গছ গছনি গছ গছনি বেছি হোৱা গৈছে বেছিকে ৰোৱা গৈছে এতিয়া এতিয়া মানে একেবাৰে কম ওলাইছে আছে মানে পলিথিন আমাৰ ইয়াতে দূষিত প্ৰদূষিত আহ বতাহ নাই আমাৰ ইয়া তে
হয় হয় তথাপিও এতিয়া চোৱা আ যিমান হয় হয় আগৰ দিনাৰ কৰিয়ে এতিয়া মানে য'তে ত'তে বিল্ডিং বনাইছে গছ গছ নি কাটি আছে তথাপিও মানে আগৰ নিচিনা নাই এতিয়া আমি যিমান পা গছ গছ নিও আমাৰ প্ৰয়োজন এতিয়া আমি কিতাপৰ কাৰণে হয় হয় কিতাপৰ কাৰণে গছ গছনি লাগে ডেস্ক বেঞ্চ বিচনা অ এইবিলাকৰ আৰু কিমান মানে
উম কিমান প্ৰায় বহুত মাত্ৰাত অ বহুত প্ৰায় বহুত মাত্ৰাত আমাৰ ইয়াতে গছ গছনি
হয় হয় গছ গছনি হয়। আৰু বেছি
জৰৰুী এতিয়া তাৰা পাৰা এতিয়া কাগজ, কি তাক, এইবিলাৰ কাৰণে আমাক গছ গছনি কাটিব লাগে। ‌ এই টো আমাৰ লাগতিয়াল বস্তু আমাক লাগে সেইকাৰণে কাটিব লগগীয়া হয় মানে, আৰু ৰুৱও ৰুবও লাগে মানে। সনেকলে জানানে, এইটো কাতাটো এতিয়া আমাৰ প্ৰয়োজনীয় কাটিব লগা হৈছে। কিন্তু উম ৰুবওতো লাগিব। অ তুমি প্ৰতিটো, এ এটা গছত আমি, এটা গছ, দুটা গছ মানে এটা গছ কাটিলে মানে তুমি, চ চাৰিটা গছ ৰুব লাগিব। পুলি ৰুব লাগিব। এনেকা মানে। জানানে? তেতিয়াহে আমি, এইটো এই পলিউশন পৰা অলপ, কি বুলে এইটো, হয়, চেফ ফিল কৰিব পাৰিম।
হয়! হয়! হয়! তুমি গম পোৱা নে? কি অ' মানে, আমি বেছিভাগ কি গছ, ক, কটা যায় মানে? আমাক, আমাৰ যি, হয়
হোৱা যায়, বেছিভাগ মানে তাৰে বাকলি ইউজ কৰা হয় যাই! হয় নহয় কোৱাচোন?
হয়! হয়! এতিয়া ছ, ছশ চেগুণৰ গছতো বেছিকৈ কাটা যায়। নহ! আমি মানে, যে যিমান পাৰোঁ আমি গছ গছনি ৰুব লাগে, আমি এটা গছ কটিলে আমি পাঁচ টা গছ ৰুব লাগে। হয় কি নহয়?
এইটো কম্পালচাৰী, এইটো বই লাগিব, নহ'লে আমাৰ ইয়াত মানে, গুৱাহাটীত ইণ্ডিয়াতটো ইমান এইটো হৈ যাব নহয়, অসমতো বহুত আকাল পৰি যাব। আমি মানে একেবাৰে, উম, এয়াৰ পলিউচন মানে, এইটোৱে হৈ যাব। বেছিয়ে হৈ যাব, বাঢ়ি যাব মানে। গছ গছনি ৰুৱা একদমেই ৰুবই লাগিব মানে এটা কাটিলে পাছতে ৰুবই লাগিলে
হয় ঠিকে ক'লা তুমি এতিয়া অ কি কয় আমাৰ গছ গছনিৰো বহুত প্ৰয়োজন এতিয়া আমাৰ আমাৰ ৰাষ্ট্ৰীয় গছ হ'ল বৰগছ ন এতিয়া বৰগছৰ বৰ বৰগছৰ তলত যাইকে বহিবাচোন গৰমৰ দিনত ইমান ঠাণ্ডা ঠাণ্ডা বতাহ আহে হয় কি নহয় এতিয়া আমাৰ আমাৰ চাৰিওফালে গছ গছনি থাকিলে বতাহ ধুনীয়া ধুনীয়া বতাহ আহে চিৰি চৰাই চিৰিকট বিলাক আহে বহে ন এতিয়া আজিকালি চাবাচোন এ চৰাই চিৰিকৃটি মানে দেখিবই ন
অ ন নোপোৱাই যোৱা হৈ গৈছে নোহোৱাই হৈ গৈছে মানে পা নোহোৱা হৈ গৈছে মানে আজিকালি অ চাব যাওঁতে চাবাচোন এতিয়া আগৰৰ নিচিনা বগলী আহে নবহে কত নহয় ম বহুত প্ৰায় কমেই দেখা পোৱা যায় আৰু আ
হয় হয় ঠিকে ক'লা তুমি এতিয়া আগৰ কৰি মানে বহুত কমি গৈছে চৰাই চিৰিকিটি বিলাক এতিয়া গছ গছনি নাথাকিলে চৰাই চিৰিকুটি ক'ত থাকি কিব হয় কিে নহয় সিহতৰ কাৰণে খাদ্য বিলাকো লাগ াগিব যে আমি মানে গছ ৰুলে গছৰল মানে ফল পাত বিলাক, খাই পেলাই, চৰাই চিৰিকটি বাচে ন' এতিয়া, উম চৰাই চিৰিকটিৰ কাৰণেও,
কাৰ এইবিলাক ফল কেইটা আমাৰ কাৰণেওতু হয়। আজিকালি ফল চল কিনিব যাওঁতেও একেবাৰে মেডিচিন মুক্ত পোৱা নাযায়, মেডিচনে পোৱা যায়, সেইকাৰণে গছ নিজে ৰুইকে নিজে ফল পোৱাটোৱে উচিত হ'ব আজিকালি। হয় নহয়,
হয়, হয় ঠিকে ক'লা তুমি, উম', কি কয় এতিয়া মানে গছৰটো আমাৰ বহুত, বহুত প্ৰয়োজন আমাৰ অক্সিজেনৰ কাৰণেও গছ গছনি লাগে আৰু কি কয়, প্ৰদূষ নোহোৱাৰ কাৰণেও গছ গছনি লাগে ন'। এতিয়া চাবা, আমাৰ ইয়াতে ৰাস্তাই ঘাটে মানে, চবে মানে বিল্ডিং বনাই লৈছে। হয় কি নহয়, এতিয়া গুৱাহাটী চহৰত চাবাচোন, তুমি মানে ক'তো গছ গছনি ভাল দেখাই নো, পোৱা, এতিয়া মানে উম', হয়, হয়। পাহাৰ এলাকা তুমি দেখাই নোপোৱা চব পাহাৰ বিলাক কাটি, কাটি, কাটি মানে অ প্লেন কৰি পেলাই বিল্ডিং বনাইছে কাৰখানা বনাইছে। কি নহয়, তুমি, অ' জানানে বায়ু প্ৰদূষণটো কেনেকা হয় বুলি কে
অ', গছ গছনি নাথাকিলে দিবলে বায়ু প্ৰদূষণ হব, আমাৰ যিমান যে এইটো তেল প্লাষ্টিক পলোৱা হয়, এইটো, হয়। নি প্লাষ্টিকেইটা জ্বলাব, নালাগে, তেতিয়া বায়ু প্ৰদূষণ নহয় মানে এনেকে।
হয়, হয় ঠিকেই ক'লা তুমি। এতিয়া চোৱা ডাঙৰ, ডাঙৰ মই, যে কাৰখানা বিলাক থাকে ন', এতিয়া তাতে মানে ভৰ্তি বিলাক জ্বলে জ্বলাৰ তাৰ পাছত যে এই, মানে যে ব মানে অ ধুৱা বিলাক, ওলাই ন', এতিয়া হয়, হয় এতিয়া বায়ু, বায়ু আমাৰ, ন', বতাহ বিলাক আহিয়ে আছে বায়ু হৈয়ে আছে। এ এইটো ধোৱাৰ লগত মিক্স হয়, পেলাই যে, বায়ু প্ৰদূষণ হয়, এইটোয়ে মানে বতাহ ইয়াত বায়ু আমাৰ অ গাত লাগিলে আমি মানে উশাহ ললে ন এইটো আমাৰ কাৰণে বেয়া হয় কি নহয় এইবিলাক কৰ কাৰণে মানে ডাঙৰ ডাঙৰ ফেক্টৰী বোৰৰ কাৰণে বায়ু প্ৰদূষন হয় হয় কি নহয় এতিয়া উম পানী এতিয়া চোৱা চাবাচোন নালাত আমি য'তে ত'তে যি টি পেলাই দিওঁ তাৰ পাছত তাৰে পৰা উম কিমান ডাঙৰ ডাঙৰ বেক্টেৰিয়া বিলাক হয় ডেংগু হয় উম তাৰে পৰা মেলেৰিয়া হয় মানে কিবা আৰু কিমান ধৰণৰ বেমাৰ বিলাক হয় হয়
অ চব চব মানে ওলাই যায় ইমান নাম নাজানো জাম আৰু এইবিলাকৰ কাৰণে হয়
কিমান কিমান বেমাৰ বিলাক ওলায় ন চ' এইবিলাকৰ অ হয় বিলাকে আমিয়ে সাৱধান হৈ থাকিব লাগে। যাতে আমাৰ চাৰিওফালে চাফা চুতৰা থাকক বায়ু প্ৰদূক্ষণ নহওক পানী প্ৰদূক্ষণ নহওক আমি চাৰিওফালে চাফা কৰি থব লাগে গছ গছনি বিলাক ৰুব লাগে সিটো আমিয়ে মানে উম চাব লাগে ধুনীয়াকে থব লাগে তোমাৰ চাৰিওফালে গছ গছনি আছে নে?
কলৰ গছ হল আৰু তাৰপিছত আম আমাৰ ঘৰৰ ওচৰে পোচৰে বহুতে আছে মানে এতিয়া সুবলে আৰু এইবিলাকতো শগুনৰ গছ শাল গছো এইবিলাকো টো ৰুব নিদিয়ে মানে ৰুব নিষেধে আছে য'তে ত'তে ৰুবও নোৱাৰি আৰু য'তে ততে দেখিবলৈ কাটি- বও নোৱাৰি ন সেইকাৰণে কি বোলে আমি যি পাৰো বাৰু এতিয়া। এইবিলাক ৰোৱা উচিত।
হয় ঠিকেই কলা তুমি ঠিক আছে দিয়া, আজিৰ কাৰনে। হেল্ল'